অ হেল্ল'
হেল্ল'
অ কি কৰি আছে মই শুনিছো আপুনি শুনিচেন নাই
শুনিছো শুনিছো
অঁ কি কৰি আছে
এই ফেনখন লগাই পকাতে পৰি আছিলো
অ
তোমালোকে
মই এইয়া ভিতৰলে পানী দুনি আনি আজৰি হৈছো তাৰপা ঘৰ হাৰিবলে লৈছো কঠীয়া তুলিবলৈ যাও মা হেই চাপখন পেলাই আছে
উম
অ আঠুৱা টো তৰি থৌ ন ইমান মহবোৰ কৰ'পানো সোমাই জানো ন
এ সদায় দাঙি দাঙি দিব লাগে তেতিয়া ইমান মহ' হবলৈ নাপায়
সদায় দাঙি দিয়া পিছত আবেলি মাই পাওতো নে এ সেইটো যাৰুৱে একদম কোবাই কিলাই মহবোৰ মাৰি কৰি পেলাইহে আঁঠুৱাটো পেলাই তথাপিও কৰ পা নো ইমান মহবোৰ হোমাই জানো
এ মহ যোৱা ধূপ দুডাল জ্বলাই দিলেই হ'ল সন্ধিয়া সময়তো ওলাই যাব চব
উম আমাৰ আকৌ হে এইটো কি কয় হাৰ্ট বেয়া হব বুলি মহ যোৱা মৰা ধূপে নানে
উম হয় বাৰু আচলতে এই ধূপ তটো বেয়া তথাপিতো সেই আমাৰ ক্ষতি নহয় ৰেগুলাৰ থাকে।
উম আমাৰ হাৰ্ট বেয়া হব বুলি নানেই তাৰ পৰা মই মই কওঁ বোলো সেই সেইবোৰ নানে ডিম বাকলিকে আনিবচোন ডিম সেই কাৰ্টনটো জ্বলালো মহবোৰ মৰে যে। সেইটো হেনো গোন্ধটো বেয়া অ।
যাক দিবলে হব আজি
সেইটো হেনো গোন্ধটো বেয়া। হয়ও বা সেইবোৰ গোন্ধ ললে বেয়া। অ তাকে আজিকালি আকৌ জাক নিদিয়ে নহয়।
উম
আগৰ দিনতহে একদম গৰু অহা লগে লগে যাক গোটাই মেলি দি। কৰে। আজিকালিও একেবাৰে হেৰি অ এইটো কি গৰু বিহুৰ দিনাই যি জাকটো দিলে আও আকৌ ঘূৰি গৰু বিহু দিনাহে পাব যাক গৰুয়েও
অঁ আমাৰো একেই গৰু বিহুৰ দিনাই দিয়া হয় আৰু তাৰপৰা গৈ পেলাই একেবাৰে হেৰিয়ৰ দিনা দিয়া হয়।
উম এতিয়া সেইটো কি কয় গৰু বিহু দিনা হে গৰু বিহু দিনা আক জাকতো হেৰি বহুত কাৰণে ভালো আকৌ দেই মহ গা পা ধুই লৈ আৰম্ভ কৰি আকৌ জাকত এইবোৰ ভৰিবোৰ যে তলোৱাবোৰ সেকিলে মানে ভৰি তলুৱা যে বেমাৰ হয় পোৱনি উঠা ভৰি তলোৱা আকৌ হেৰি কৰা
অঁ অঁ
হেল্ল'
হেল্ল'
শুনিছে নাই?
শুনিছোঁ শুনিছোঁ।
অ সেই এ এ জাকত ভৰিবোৰ হেৰি কৰিলে শেকিলে হেনো গৰু বিহু দিনা ভৰি তলোৱা পুৰা তাপা আকৌ ভৰিৰ তলত যে এইবোৰ চালবোৰ যে ছিগি বেমাৰ হয়
উম উম
বেমাৰবোৰ হেনো নহয় তলোৱাখন সেই সেকিব লাগে হেনো জাকত।
অ নাজানো দেই আজিহে শুনিছো আমাৰ এই হেকি নাপাও নাই বাৰু ভগৱানে কৰাত ভৰি তোলোৱাত বেমাৰ।
অ হেৰি এইটো কি মইও আগতে নাজানো ইয়ালে অহা পাহে সি গৰু বিহু দিনা মায়ে কয় হে ভৰিকেইটা শেকি লগে যা নহলে হেৰি হব বুলি।
উম
কেতিয়াবা হে হেৰি কৰি পাইছো।
তাকে ইমান গৰম দিছে।
তাকে বহুত ৰ'দ দিছে পাই আজি বহুত কাৰা ৰ'দ বতাহ অকনো নাই।
নাই আজি বতাহো নাই।
উম ইমান ৰ'দ দিবলৈ হলে কি হ'ব বাৰু ৰাতি বৰষুণ কণ দি লৈ পেলাই ডাৱৰ কণ মুকলি কৰি লয়। একদম আকাশখন নীলা কৰি লব তাৰ পৰা ৰাতিপুৱা ভল্টেজটো উলিয়াই দিব আৰু ৰাতি পুৱাই চাৰিটা বজাতে যি ধুনীয়াকে ওলাই আহে।
তাকে হেও ইমান ৰদ।
তচ মাৰ নিচিনাকে খেতোৱা আৰু মাৰি লব আৰু দিনটোলে। একেবাৰে ছটা বজাতহে সামৰণি ঘাট মাৰে। অ সঁচাকে ৰাতিপুৱা চাৰিটা বজাতে জ্বলাব আৰু। গধূলা একেবাৰে সন্ধিয়া লগা ছটা বজাতহে সামৰনি ঘাট।
হয় পাই
কালি ৰাতি সেইফালে বৰষুণ দিছিলে নে।
বহুত অকণমান পৰিছিলে কিন কিন কান কানকে হেৰি হ'ল চোতালখনো ভালকে নিতিতিলে
অ' বিজুলী ঢেৰেকনি মাৰিছিলে নাই।
নাই বতৰটো গজা গম পাইছিলো তাত ফেন চলি থকা। সেইকাৰণে ইমান গম নাপালো আৰু মানে।
অ'
তাৰ বোলো যি হয় হৈ থাক মই শুও আৰু।
অ' আমাৰ ইয়াত বৰষুণো ডাঙৰকে আহিছে তাপা এইটো কি কয় বিজুলী এনেকুৱা মাৰিছে নহয় একদম সি হেই পশ্চিম ফালে আকাশলে যেন জুই একোৱাহে জ্বলি গৈছে তেনেকে চাৰুক চাৰুকে মাৰিছে মোৰ একদম এনেকুৱা ভয় লাগিছে মোৰ। বিচনাতে তেতো ফলা চিঞৰ লগাইছো। মইলো মাও মাওকে লৰাই বোলে হেই মনে মনে থাক। একো নহয় মইবোলো কেনেকে আহিছে দেখিছা নাই তুমি। ৰাম ৰাম যেনেকে আহে চকুতে যেন চাট মাৰি ধৰে পোহৰটোৱে।
উমঁ।
ভয় লগাই দিলে মানুহ মৰিম নে যিম তেনেকুৱা লাগি গৈছিলে পাই। এইফাললে কাৰেণ্টটো দিলে কাটি যিমানে বৰষুণ দিছে সিমানে গৰম উঠিছে। বিচনী মাৰি মাৰি মাৰি মাৰি, ৰাম ৰাম।
তাকে পায় মানুহ এতিয়া,,,, খেতি পথাৰৰ চিজেন এই এইবোৰ মানে ভাল শাস্তি আৰু মানুহৰ।
উমঁ মোৰ চকুকেইটা যে অকল পুৰিয়ে থাকিব লৈছে টোপনিত।
ভালকে নুশুলে মানুহক ক নো আও।
অঁ' তাৰ পৰাৰা ৰাতিপুৱা ল'ৰাক জগাই আছো নুঠে। তাৰ পৰা মই গালি পাৰিছো ৰাতিপোৱা মই বলো ৰাতিতো মই বিচনী মাৰি মাৰি শুৱালো নহয় এতিয়া বোলো উঠাই থাকিলো নো কাম এখন কৰাই কৰি দলে পথাৰলৈ যাব লাগে বোলো।
উমঁ।
কাৰেণ্টটোও নাই তাতে আৰু ৰাতিপুৱা পানী তুলি তুলি। কাপোৰ কানি ধোৱাৰ পৰা গা পা ধোৱা পা বাচন ব্তন ধোৱাৰ পা চব নহয় জানো। কাৰেণ্টটো নাথাকিল। বৰ দিগদাতাকে মই কথাত থাকো নে ক কৈ আহি আছো আৰু কাৰেণ্টটো নাথাকিবলৈ হ'লে আৰু কি কি হব ঠিক নাই। তাপা আহি পছোহি। মিটাৰটো জলি থকা দেখি মাক ৰাস্তাতে কৈছো বাছিলো বাছিলো কাৰেণ্টটো আহিলে।
অঁ'।
ইচচচচ
আমাৰও নাই কাৰেণ্টত ভল্টেজ নাই আকৌ ৰাতিপুৱা কালি ৰাতি কেতিয়া কাটিলে নাজানো আৰু ৰাতিপুৱা। ৱাহ।
সাতটামান বজাত আহিছে হ'বলা।
অঁ অঁ! একো নাই। এনেকুৱা ৰ'দ দিছে ঐ আমাৰ দহটামান বজালে ৰুই হলগে।
উমঁ।
হ'লেও দছটামান বজালে কেনেকুৱা ৰ'দ। পানী গৰম হৈ গৈছে মই আৰু একদম এনেকুৱা ৰ'দ দেখা নাই আজি পাই।
অঁ তোন।
মান ৰ'দ দিব ন'লে মানুহ এইবাৰ কি হব ঠিক নাই। মানুহো বেমাৰ পৰিব গৰু ছাগলীও বেমাৰ পৰিব ৰ'দত থকা।
অঁ এই গৰু ছাগলী ৰ'দত থবই নালাগে আমাৰ নথয় বাৰু দেই চব,,,, খঙতে বান্ধি দিয়ে দহটা এঘাৰটালে।
অনা নহ'লে। পথাৰতে থাকিলে খাবলে নাই পথাৰত ঘাঁহ হেডাল পানী গোটেইখন।
ছাঁহত বান্ধি পেলাই থৈ দিব লাগে নহ'লে গৰু হ'ল বুলি আৰু কি সিহঁতে টো ক'হে নাজানে।
তাকেহে এইফালে গৰুবোৰ হৈছে বেমাৰ গাত ধুপ উঠি উঠি গৈছে।
উমঁ।
কিনো হ'ব আৰু এইবাৰ। এইবাৰ চব বস্তু অকল বেমাৰে লাগিছে অ'। এইফালে আলুবোৰ গু--গুটি আলুবোৰ গেলিলে বেমাৰে লাগি লৈ পেলাই কিবা পোক এটা লাগিল লয়। আমাৰ যে নাৰিকল কেইবাৰ থোকাও লাগিছিলে এই নাই। গোটেই নাৰিকল পৰিলে বেমাৰ লাগি লৈ পেলাই। ইতিয়া দুটামান আছে তাকো এটা এটাকে হৈয়ে আছে।
পিছফালৰ জোপা?
গৰু হৈছে বেমাৰ অঁ, গৰু হৈছ ছে সেয়া বেমাৰ আইও এইবাৰ যে বস্তুবোৰ ইমান পোক ধৰিছে।
দিব লাগে এই যে আগত নিমখ দিব লাগে তেত্ তিয়া সেই নাৰিকলবোৰ মানে হেৰি বেমাৰ নালাগে সৰি সৰি নপৰে।
অঁ, আমাৰ ঘৰত দিয়া ন নাই দিয়া এবছৰো দিয়াই নাই।
উম, আমাৰ আকৌ কেৰ্কেটুৱা পৰা নাথাকে নাৰিকল। কলিটো পৰ্যন্ত খাই দিয়ে অও।
উম, আমাও আহে, আমি খেদো আক'।
আমাৰ নোৱাৰি ওখ ওখ নহয় জানো? খেদিব নোৱাৰি আক'।
অঁ, সেইটো কাৰণে আক'। হেই আমাও লাগিছিলে এইবাৰ চাৰিথুকা, পাঁচথুকা মান। লাগিছিলে তাৰপৰা নাৰিকলো থুকাত সৰহ সৰহকে লাগিছিলে। লাগিলে কি হ'ব সেয়াহে গোটেই কেইথুকা সৰি পৰিলে। তাৰপৰা থুকা এটা আছে তাকো এটা এটাকে সৰিয়ে আছে। এইবাৰ বুঢ়া হ'লে
কোমল নাৰিকল আছে যদি দাপ নাৰিকল আছিল যদি পাৰি পাৰি পানী খাই দিবি। ইামন গৰমত দাপ নাৰিকলৰ পানী খালে ভাল।
নাৰিকল আছে। এ-বোৱা হ'বলে থওঁতোনে, থওঁতে নাৰিকলকেইটা এদাইহে হ'বগে এতিয়া গছতে।
তাকে পাৰি পাৰি দাপ নাৰিকল আছে যদি পানীবোৰকে খাই দিছে সিহঁত। আমাৰ এতিয়া নাই থকা হ'লেটো মই খালো হেঁতেন। এতিয়া ইমান গৰমত এইবোৰে খাব লাগে নেমু পানী, ডাপ নাৰিকলৰ পানী।
নেমু পানী খাবলো নেমুৱে নাই এইবাৰ।
তাকে সিমান নেমু এইবাৰ নেমু নাই। আমাৰ বাৰু হেই কিন কিনি আনে যে।
অঁ।
সেইয়া চলি থাকে।
উম, নেমুৱে নাই এইবাৰ। এটা আছে। এই দালি অকণৰ লগত খাবলেকে লাগে। তাৰপৰা পথাৰ পৰা আহি হাতত মাৰিবলো লাগে। সেই ছেগবোৰ নহলে নাযায় যে। পথাৰৰ ছেগবোৰ নেমু অকণ মাৰিলেহে যাব।
উম।
খাবলে হোৱা নাই।
লাগে অ' নেমু খোৱাৰ পৰা, গাত মৰাৰ পৰা বহুত ক্ষেত্ৰত নেমু দৰকাৰ হয়।
চবলেকে নেমু লাগে। আৰু কাজি নেমুত হেৰি নহয়, শুনিছা নে নাই? কাজি নেমুটো বোলো খালে ভালো নহয়, বহুত ক্ষেত্ৰত ভাল।
ভাল খালে ভাল। অঁ ভিটামিন হেৰি থাকে যে চি থাকে।
উম।
মুখত মাৰিলেও ভাল ঘামুচি থাকিলে, গাত মাৰিলেও ভাল ঘমুচি নুঠে নহয় টেঙা। কিন্তু সহ্য কৰিবলৈ অকণমান টান হয় চিত্ চিতনি লয় আৰু।
অ ঘামুচি উঠি থাকিলে
উম চিট -চিটনি লাগে কিন্তু ভাল হৈ যায় ক
ঘামচি ঈশ্বৰ কৃপাত আজিলৈকে ঘামচি উঠা নাই কিন্তু এইবাৰ ৰ'দটো যি যিহে ওলাইছে উঠে যেনো নাজানো আৱ
এ নুঠা মানুহো উঠিবও এইবাৰ বহুত বেয়া গৰম
উম পথাৰলে গৈ একেদিনাই একেবাৰে ৰূপ সলনি হৈ আহিছে মায়ে কৈছে একেবাৰে ফুট লোৱা কপাল খনত ফুট লোৱা সেই জেগাকনহে তো বগা হৈ আছে
অ সেইটো সেই চিনটো বৰ বেয়াকে ৰখি যায় আক পথাৰলে গলে
সঁচাকে বহুত বেয়াকে ৰখি যায় সেই এইটো কি কয় ইমানে সেই আছে নহয় আৰু তাতে এ মুখে কান ঢাকি লৈ পেলাই গামোচা মাৰিব নোৱাৰো তাৰ পৰা সেইটো জোখত সেই অ অনলাইনত ছাতি এটা অৰ্ডাৰ দি আনিলো
অ এই ছাতিটো
অ তাৰ পৰা এতিয়া পথাৰলে চবে পথাৰলে লৈ যোৱি দেখি চবে সুধিছে সেই কেই টকা কত পাই কি কথা চবে সুধিছে মই বোলো অনলাইনতে পাই তাৰ পৰা চবে কৈছে অ আনিব লাগিব আনিব লাগিব
মইয়ো ভাবিছিলো অ সেনেকোৱা এটা আনিম বুলি
অ মই আনিলো এতিয়া চবে কৈছে সেই আনিব লাগিব আনিব লাগিব
হেঁচা মাৰি ধৰিলে নোৱাৰি আক
ইমান হেঁচা মাৰি নধৰে বতাহটো লাগি থাকে মই ভালহে পাইছো মানে সেই গামোচাখন ডিঙিৰহতে মাৰি ললে যে হেঁচা মাৰি ধৰে তেনেকে ৰুবও নোৱাৰো যে তাৰ পৰা সেই গাম সেইটো ছাতিটো মূৰত লৈ ললে দেখোন ডিঙিৰ ফালেদি হাৱা সোমাই থাকে ভালে হব না সোমাই থাকে
অ এনে দেখি পেলাই হেৰি নালাগে বাৰু কিন্তু এ বেয়া নালাগে এ পিন্ধি চালেহে গম পাম
উম
কাম কৰিবলে ভাল বাৱ
কাম কৰিবলে ভাল এই ধান কাটিবলৈও ভাল হব একদম ইমান ধুনীয়াকে থিয়হি থিয়হি
অ ধান কাটিবলে ভাল হ'ব মোৰ এনেকে ওপৰত এইটো মানে তললে হাউলি পেলাই ৰুব লাগে ন সেইটো থিয়কেহে
সেই ডিঙত ৰদ পৰে যে সেইটো কাৰণে অকমান যেনিবা ডিঙিটো কলা হয় এই ধান কাটিবলে ললে মানে হেই ভাল হ'ব এইটো কি কয় থি থিয় হৈ থাকিব লাগে নহয় ডিঙি সতে একদম মুখ খন ধুনীয়াকে হেৰি হব ধাক খাই থাকিব
অ অ
এয়া এইবোৰ কিনো বস্তু ওলাইছে আও
উম আজিকালি চব পায় আও কিনো নাপায়